হেল্ল'।
হেল্ল'।
অ', বেন কওঁক
ঐ ৰহান কি কৰিছা?
এ শুই আছিলো ৰ', বৰষুণ দি আছিল ৰাতি কিনো কৰবি তহঁত ফালে কমিল নেকি?
নাইয়ে এইবিলাক কিমান বৰষুণ
কি ক পুৰা ডাঙৰ।
উম, এতোই আছে নেকি?
অ
মস্তা বৰষুণ এতা অলপ কমছে ৰ', এ লাইন চাইন নাই কামা তাৰ পিছত গৰমত থাকবা পৰা নাই মই।
কি ক কেনকে আছা ইমান গৰমত?
মু ঘৰতে থাকবা নোৱাৰোব মই এক ছেকেণ্ডো গৰমত অনবৰত ইনভাৰটাৰ ফেন চলে থাক
অ'।
মই কেনকে আছো।
কি কবি আৰু গৰম, বিচিনি দি বিছি নাথকা কিয়?
এ বিছিনিখন পাই নাই আৰু বিছৰি পাই নাই বাঢ়িছো আমাৰ অ', মা পাইছা বিচনিখান বিচনিখান পাইছা। উ এ মষ্ট গৰম বে, মহ চহো আছে কথা অলপ চলপ। ইমান নাই এটা দুটা মহ' আছে।
তো ভাতে বনোৱা নাই চাগে
নাই এ ইমান লাইন কিয় যাই থাকে বাই।
ভাত বনোৱালৈকে মানে ৰাতি হৈ যাব আৰু।
বনে আছে ৰ' লাহে লাহে মম জ্বলাই কিনে।
সেনকে বনাব লাগিব আৰু, লাইনে অহালেকি ৰখবা নৰি না। ৰাতি হৈ যাব উপায় নাই আৰু কি কৰবি।
উম, সেই।
আৰু গৰম দিন লাইন কিটা আৰু অশান্তি লাগি গৰম কামত থাক প খানগী জ আি
এ এতিয়া জিম যোৱা পৰা টা আৰু ঘাম আহছে, মই এক ছেকেণ্ডো থাকবা নোৰো ফেন ন
আমাৰ জিমৰ ভিতৰতো বহুত গৰম কিন্তু দেই।
অ'।
মানে বাহিৰত অলপ ঠাণ্ডা আমাৰ জিমৰ ভিতৰত বাপৰে যিটো গৰম।
এ এ চি কেইটাৰ ওচৰত গেলহে অলপ ঠাণ্ডাতটো লাগে।
অ'। এচি কেইটাৰ ওচৰত গিলে মানে গম পোৱা যায় যে এ চি চলি আছে এনে মানে যদি এই এ চি গীটাৰ উচৰত নাথকো বেলেগ জিমত যাবিচোন তই মানে দৰ্জাখন সোমাৰ পৰাই গম পাই যে এ চি চলি আছে পুৰা ঠাণ্ডা হৈ থাকে।
অমাৰ জিমত কিবা ইমান গৰম।
কমত দি থয় নেকি এচিটো।
এ এচি টোতো ষোল্লতে দি থৈ থাকে চব ফালে, হ'লেও বা গৰম চল-
আমাৰ এইবিলাক কিবা হৈছে, এনকা হৈছে।
মানে আৰু কেইটামান এচি লগা হৈছে, লগা খিনি বহুত ডাঙৰ বেছি কম আছে।
এটা আছে ইফালে, কেপচ মাৰা মেচিনটোৰ কাষত এটা আছে।
অ', আৰু প্ৰথমতে সোমায়ে দুটা আছে, অ', নহয় এটা আছে প্ৰথমতে। সোমায়ে।
কোনখিনিত আছে এ।
হা। এ সোমাই কিনে যে বিশ্বহতে যে বহি থাকে গোলিটোত।
অ', অ', সেইখিনিট এটা আছে ন।
অ', এটা এটা এপচ মাৰা কোনাত, এটা তোৰ বেগ মাৰা মেচিনটোত- ওপৰত। এটাটোৰ একদম কোণাত জোতা থোৱা।
অ', অ', এই সেইটোতো কামেই নাই নচলেই।
অ', এইটো ইমান কাম নাই। ইমান ডাঙৰ এৰিয়া তোতে টোৰ। চাৰিটা দি ক'ত হ'ব।
এই তিনটা এচিদি ক'ত হ'ব এইখিনিত। সেই, এইটো লাষ্টত যোনটো আছে বেক মাৰা মেচিনটো, সেইটো দি- সেইটো এচিদি ইমান ডাঙৰ এৰিয়াটো কেনকে ঠাণ্ডা হ'বয়ে।
সেইটোয়ে, মানে তোৰ সেই আৰু ফেন সোপা বেয়া ন কিছুমানৰ।
উম্ আৰু- যোনটো এপছ মাৰা মেচিন আছে, তাতে সেইখিনি দিয়ে ক'ত বতাহ আহিব তাতে, এইবোৰ আৰু এচিৰ বতাহ।
অ', সেইখিনিত এচিৰ বতাহ নাহে, দূৰত অলপ ৰখি থাকিব লাগে।
তে, সেইখিনি দিয়ে ক'ত বতাহ হ'ব।
সেইখিনিত তলতে নাহে, সেইটোয়ে নাই নাহে। আৰু য'ত এপচ মাৰা মেচিন- তাৰে কাষত ফেন এখনো আছে, সেই ফেন খনৰো বতাহ নাপাইতো।
ছশ ছয়টা মান এছি লাগে এইখিনিত, আৰুতো এইতাত- এখিনিতো এচিয়ে নাই এটাও, য'তে দাম্বেল, দাম্বেল বিলাকৰ ছেকচন টো আছে। বাইচা চাইছা মাৰিবা পাৰি, বেঞ্চ চেঞ্চ আছে। সেইখিনিতো এটাও এচি নাই।
নাই, তাতে সুদা এখন ৱাল ফেন দি থৈ দিছে আজি।
অ', ৱাল ফেন আছে আৰু ওপৰত দুখন এখন মান আছে নেকি চিলিং ফেন।
আহ্, ওপৰত নাই চাগে। ওপৰত নাই গুচাই দিছে, ওপৰখন ৱাল খনে আছে অল-
ৱালখনো এইটো চাইডে আছে, অকলে দাম্বাল খন। চাইদে আছে, সিফালে ঘূৰি যায়।
সেইতোৱে। উম্, বাকী মই তোক কথা এটা সুধো বুলি আছিলোঁ ৰ।
মোক, কি কথা?
এইটো যে ভাৰতৰ ইয়াৰ কেন্দ্ৰ আছে, শুন চানা।
অ', অ', চুৰাতৰ কথা শুনছো ৰ।
অ', এনেই চুৰাত জাগাটো ক'ত অৱস্থিত।
চুৰাত, চুৰাত হে- কি কয় মানে, চুৰাট গুজৰাট ৰাজ্যত মানে যিটো তাপ্তি নদী আছে। তাপ- তাপ্তিনদীৰ পাৰত অৱস্থিত। ই মানে ভাৰতৰ মানে- এক অণ্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু উদ্যোগিক চহৰ আৰু মানে।
আচ্ছা, এনে তোৰ চুৰাতক খীৰাৰ কেন্দ্ৰ বুলি কিয় কয়?
কিয় কয় মানে, সেই বিশ্বৰ মানে বহু দেশৰ পৰা যিবিলাক অহা মান- বিশ্বৰ বহু দেশৰ পৰা অহা মানে, যিবিলাক হীৰা আছে সেইবিলাক মানে পালিচ কৰে মানে আৰু ইয়াতে। আৰু মানে। মানে নহয়-নহয় মই কৈ আছোঁ। দিয়ক মোৰ ভুল হৈছে, মানে বিশ্বৰ পৰা যিবিলাক মানে হীৰা আহে যিবিলাক অ পলিচ দেহা হিৰা আৰু। সেইবিলাক মানে সি চূৰাতলৈ আনি কিনে কা কাতিং কৰে বা পলিচ কৰে আৰু মানে গ্ৰেডিং কৰে আৰু তাৰপিছত মানে সেইবোৰ মানে বিশ্ব বিভিন্ন দেশলৈ মানে ৰপ্তানি কৰি দিয়ে আৰু মানে।
অহ, এনে চুৰাতত হীৰা উদ্যোগটো কেনেকে আৰম্ভ হৈছিল?
কেনেকে আৰম্ভ হৈছিল মানে, বিংশ শতিকাৰ মাজ ভাগতে মানে কিছুমান ক্ষুদ্ৰ-ক্ষুদ্ৰ উদ্যোগে মানে হাত হাতেৰে মানে হিৰা কাটা আৰম্ভ কৰিছিল আৰু। আৰু মানে লাহে-লাহে মানে দক্ষ কাৰিগৰ হওঁক, উন্নত যন্ত্ৰ বিশ্ব বজাৰৰ চাহিদা, এইবিলাক উদ্যোগটো মানে বহু গুণে বৃদ্ধি পাই গৈছি আৰু।
আচ্ছা, এনেই যিবোৰ অপলিচ কৰা হীৰা থাকে, সেইবোৰ মানে গহনাৰ কাৰণে উপযোগী কেনেকে হৈ যায়?
কেনকে মানে প্ৰথমতে মানে সেইবিলাক মানে পৰীক্ষা কৰা হয় হীৰাবিলাক। তাৰপিছত ধৰ ডিজাইন অনুসৰি কাটিং কৰে, পলিচ কৰে, গ্ৰেডিং কৰে। আৰু যিটো গুণগত মান আছে, সেইটো পৰীক্ষা কৰা হয় আৰু। আৰু শেষত মানে গহনাৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰি তোলা হয় আৰু।
অহ, এনেই তোৰ হীৰা উদ্যোগত কাৰিগৰৰ ভূমিকাটো কি?
কাৰিকৰৰ ভূমিকা মানে সেই আৰু যিবিলাক দক্ষ কাৰিকৰ থাকে, সেইবিলাকে মানে এ হিৰাৰ মানে সৌন্দৰ্যটো মানে বৃদ্ধি কৰে অহ, বৃদ্ধি কৰে। লা আৰু যদি এটা মানে সৰু ভুল কৰিলেও মানে হিৰাৰ মূল্যটো মানে বহুত কমি যায় আৰু। সেয়া মানে যিবিলাক মানে উচ্চ দক্ষতাৰ মানে, অভিজ্ঞতাৰ মানে, অত্যন্ত প্ৰয়োজন আৰু মানে ইয়াত।
মানে আধুনিক প্ৰযুক্তিয়ে এই উদ্যোগক কেনকে সহায় কৰিছে?
কৈছে মানে আধুনিক পদ্ধতিত মানে যিবিলাক লেজাৰ কাটিং হওঁক, কম্পিউটাৰ এইট ডিজাইন হওঁক। আৰ্তিফিছেল ইন্টেলিজেন্ট, থ্ৰিদি স্কেনিং, অট'মেটেড পলিছিং মে এইবিলাক মানে, উ এইবিলাক মান উৎপাদনতো অধিক আৰু নিখুত আৰু দ্ৰুত কৰি তুলিছে মানে।
আচ্ছা, মিনে তোৰ বিশ্ব বজাৰত চুৰাতৰ গুৰুত্বটো কেনেকুৱা?
চুৰাত মানে বিশ্বৰ মানে অন্যতম বি-বি হিৰা প্ৰচেচিং কেন্দ্ৰ আৰু মানে, আৰু বহু দেশৰ মানে গহনা দোকানত যিবিলাক বিক্ৰী হোৱা হীৰা, প্ৰথমতে মানে চুৰাততে মানে প্ৰচেচিং কৰা হয় আৰু। এ, প্ৰ-পৰীক্ষা চৰীক্ষা কৰা হয় মানে, চুৰাটত।
আচ্ছা, এনেই ভাৰতৰ অৰ্থনীতিত চুৰাটৰ অৱদানটো কি?
হীৰাৰ ৰপ্তানি যেতিয়া কৰে, তাৰ জৰিয়তে মানে বহু দেশ, বহু বৈদেশী মুদ্ৰা আহে আৰু। আৰু ইয়াৰ ফলত ধৰ ভাৰতৰ ৰপ্তানিটো বৃদ্ধি পায়, আৰু অৰ্থনীতিটো অলপ শক্তিশালী হয়।
মানে এই উদ্যোগে কেনেকুৱা চাকৰিৰ সুযোগ সৃষ্টি কৰিছে?
কেনেকা মানে ধৰ লাখ-লাখ মানুহে ধৰ কাটিং কৰে, পলিচিং কৰে, বা গুণগত মানটো পৰীক্ষা কৰে, ডিজাইন দিয়ে কিছুমানে। বিপণনে হওঁক, ৰপ্তানি কৰা, ব্যৱ-ব্যৱস্থাপনা, লজিষ্টিকৰ দৰে এইবিলাক ক্ষেত্ৰত মানে কাম কৰে আৰু, ত' এইবোৰত এইবিলাক ক্ষেত্ৰত মানে চাকৰিৰ সৃষ্টি হৈছে আৰু।
আচ্ছা, দা ডায়মণ্ড বাৰছ কি?
ডায়মণ্ড বাৰছ মানে চা চুৰাটত, চুৰাট ডায়মণ্ড বাৰচ মানে হৈছে যিবিলাক হীৰা ব্যয়ৱসায় আছে, সেইবিলাকৰ বাবে হীৰা ব্যয়ৱসায়ৰ বাবে নিৰ্মিত মানে এক বৃহৎ সেই আৰু মানে আন্তঃৰাষ্ট্ৰীয় ব্যয়ৱসায়িক কেন্দ্ৰ মানে, আৰু ইয়াত মানে বহুতো হীৰা কোম্পানী, ব্যৱসায় আৰু ৰপ্তানি, এনেকুৱা মানে কাৰ্যালয় আছে আৰু।
অহ', অহ', অহ'। আচ্ছা এনেই চুৰাট অকল হীৰাৰ কাৰণে বিখ্যাত নেকি?
নহয়-নহয়, এতে মানে ধৰ চুৰাত মানে ভাৰতৰ এটা অন্যতম বৃহৎ মানে বস্ত্ৰ উৎপাদন। কেন্দ্ৰ মানে, শাৰী হওঁক ড্ৰেছ মেটেিয়েলচ হওঁক, কৃত্ৰিম কাপোৰ, আৰু সূতা উৎপাদনটো মানে বিখ্যাত আৰু
আটচ্ছা, এনে বিদেশী বাণিজ্যত ভূমিকাটো কি ইয়াৰ?
মানে ধৰ আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য, ধৰ হংকং হওক, সংযুক ক্ত আৰব এমিৰেটছ হওক, আৰু মানে বহু দেশলে মানে হীৰা ৰপ্তানি কৰে মানে
অ', অ', এনে হীৰা উদ্যোগবোৰৰ সন্মুখত কি কি সমস্যা আহে?
আহ মানে তাৰ বিশটা বজাত মানে হিৰাৰ মূল্য়টো উঠা নমা হৈ থকে। তাৰপিছত লেপ গ্ৰণ তাৰপিছত লেপ গ্ৰন হিৰাৰ প্ৰতিযোগিতা তাৰেপিছত কেঁচা মালৰ মূল্য বৃদ্ধি দক্ষ কাৰীগৰৰ মন দাইবলাক মানে আৰু
লেবগ্ৰঞ্জে কলে সেইটো কি বস্তু মানে?
কোনটো
লেব্ৰন
লেপগ্ৰউণ্ড মানে হ'ল ইানে এটা পৰীক্ষাগত প্ৰযুক্তিৰ সহায়ত মানে তৈয়াৰ কৰা হিৰা আৰু। আৰু ইয়াৰ গুন মানে বহু ক্ষেত্ৰত মানে প্ৰাকৃতিক হিৰাৰ দৰে হয় কিন্তু মূল্যতটো মানে অলপ কম আৰু তাতছে।
অ' এনে চৰকাৰে এই উদ্যোগৰ বাবে কি কৰিছে।
চৰকাৰে ধৰ যিবিলাক ৰপ্তানি নীতি হওক বিশেষকে মানে ধৰ সেই আৰু যোনটো অৰ্থনৈতিক অঞ্চল অঞ্চ অঞ্চলৰ দক্ষতা বিকাশ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু মানে আধুনিক আন্তঃগাঁথনিৰ জৰিয়তে মানে চৰকাৰে সহায় আগবঢ়াইছে আৰু মানে
অ' এনে এই উদ্যোগত পৰিৱেশৰ ওপৰত মানে কেনেকুৱা গুৰুত্ব দিয়া হয়।
বহু প্ৰতিষ্ঠানে মানে শক্তিটো শক্তি সঞ্চয় তাৰ পিছত পুনৰ ব্যৱহাৰ পৰিষ্কাৰ উৎপাদন আৰু মানে দায়িত্বশীল ব্যৱসায়িক নি এ এইবিলাক এইবিলাক মানে অনুসৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু মানে।
অ', 'অ' আচ্ছা এনে অসমৰ যুৱ সমাজে ইয়াৰ পৰা কি শিকিব পাৰে।
ধৰ যিটো গেম'লজি হওক জুৱেলাৰী যায়তাপ এক্সপৰ্ট মেনেজমেণ্ট চি এ ডি ডিজাইন মাৰ্কেটিং এণ্টাৰপ্ৰিনিয়ৰশিপ এইবিলাক মানে বিষয়ে শিকি ল'ব পাৰে শিকি কিনে শিকি কিনে এই উদ্যোগত মানে চাকৰি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে আৰু।
অ' আৰু ভৱিষ্যতে চুৰাটৰ হীৰা উদ্যগৰ সম্ভাৱনাটো কেনেকুৱা।
কেনেকুৱা মান তাৰ আৰ্টিভেচিয়েল ইণ্টেলিজেঞ্চ অট'মেশ্যন চাষ্টেইনেবল ডাইমণ্ড প্ৰচেিং ডিজিটেল টেডিং প্লেটফৰ্ম ফ্ৰম গ্ল'বেল ব্ৰেণ্ডিং এইবিলাকৰ জৰিয়তে মানে উদ্যোগটো আৰু মানে আৰু আগবাঢ়িব আৰু মানে আগ ভৱিষ্যতে।
অ' এনে চুৰাতৰ সফলতাৰ পৰা কি শিকিব পাৰি।
আমি কি শিকবৰ পাৰো তাৰ দক্ষতা কঠোৰ পৰিশ্ৰম আধুনিক প্ৰযুক্তি ব্যৱহাৰ বিশ্বমানৰ গুণগত মান উদ্যোগপতিৰ মনোভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় চৰ সৈতে সংযোগৰ গুৰুত্ব এইবিলাক বিষয়ে মানে শিকবৰ পাৰু আৰু
আচ্ছা মানে তোৰ চুৰাত অকল ভাৰতৰ নহয় আৰু আৰু বিশ্বত এটা অন্যতম গুৰুত্বপূৰ্ণ হীৰা উদ্ৰোগৰ কেন্দ্ৰ আৰু ন।
অ' অ'।
য'ত ত'ত দক্ষ কাৰগৰ উন্নত প্ৰযুক্তি এইবোৰ বস্তু থাকে আৰু
অ' অ' আৰু ধৰ চুৰাত মানে এ চূৰাতে মানে দেখুৱাইছে যে মানে দক্ষ দক্ষতা উদ্ৰাপন বা অধ্যয়ভাসে মানে এখন চহৰক মানে বিশ্বমানানৰ উদ্যোগিক শক্তিলে মানে ৰূপান্তৰ কৰিব পাৰে আৰু আৰু। ই মানে ই মানে ভাৰতৰ অৰ্থনীতি ৰপ্তানি কৰ্মসংস্থাপনত মানে অমূল্য অৱদান আগবঢ়াইছে। সেই মানে সেই মান যিটো মানে কথা ক'লে এই এই আলোচনাটোত মানে ধৰ চুৰাতৰ ইতিহাস শিক্ষা উদ্যোগ প্ৰযুক্তি অৰ্থনৈতিক অৱদান ডায়মণ্ড ব্ৰাউজ চেলেঞ্জ কৰ্ম সংস্থাপন ভৱিষ্যত এইবিলাকৰ বিষয়ে মানে এটা গভীৰ মানে ধাৰণা দিবা পাৰি আৰু। আলোচনাটোৰ জৰিয়তে।